অ কি খবৰ?
আহ ভাল ভাল। তোৰ ভাগৰ?
এ ভালে।
অ।
ইমান দিন খবৰ খাতি নাই।
এ মই এইকেইদিন অলপমান ব্যস্ত আছিলো তোৰ ঘৰতে। পাচলি চাচলি খে ত লাগি আছিলো।
অ সেইকাৰণে ময়ে মাৰিলো আৰু উলটাই ফোনটা আজি।
অ ভালে কৰিলি দে। তাৰপৰা দিনতটো মানে কি হয় কাম বন কৰা পিছত তোৰ ৰাখিলে অলপ ভাগৰ লাগে যে।
অঁ আৰু তাতে জিমলৈও যোৱা
অঁ জিমলৈও যাওঁ এই ভাগৰতে মানে শুই যাওঁহি আহি
অঁহ অঁ।
এ ফোন চণ কৰা নহয়ে খোৱা বোৱা এ কৰি আছো।
অঁ মামাকয়ে খালা নহয়।
অঁ খালে মামাক তাহতে
অঁ অঁ
চবেই খালে মোহে অকনমান দেৰি হয় খাওঁতে কিবা।
অঁ মই আজি বাৰু অকমান সোনকালে এনেই মই ইমান সমত খাওঁহে বাওঁ আমি চাৰেনটা দহটা
অঁ সোনকালে খালে ভাল স্বাস্থ্যৰ কাৰণে সোনকালে খালেহে ভাল
সেইটো এই হেৰিটো ডাইজেষ্টটো সোনকালে হৈ যায়
উম উম
অঁ
আৰু মানে কি খোৱাৰ খোৱাৰ পাছতে শুই যাব নালাগে
অঁ সেইটোৱেই অলপ মানে খোজকাঢ়ি দিব লাগে বাহিৰতে বা ভিতৰতে দুপাক মান
অঁ তে তাৰপিছতে শুব লাগে
অঁ তেতিয়া পেটটো হজমো হয়
এ আমি মানে কি হয় কথাবোৰ জনা হয় কিন্তু আমি কৰিবলেহে নহয়
এলাহ কয় আকৌ মানুহে আমাক
উম সেইটোৱে
সেইকাৰণেহে প্ৰব্লেমটো সেইটোহে মানে এলাহটো বেছি কৱে অ আজিকালি সেইকাৰণে এনেকোৱা হয়।
মই আকৌ কাইলৈৰ পৰা দৌৰিম বুলি ভাবিছো ৰাতিপুৱা ৰাতিপুৱা ফিল্ডলে নাযাও মই হেৰি কৰিম এইটো এই ৰাষ্টাতে দৌৰিম আও
অ ৰাস্তাটো পৰা ঘৰত তাৰমানে তেতিয়ালে গলেও হল
অঁ তাতো পাৰি এ আমাৰ সেই নামঘৰৰ ওচৰৰ পৰা এই এক পাকটো মাৰি দিলো ধুনীয়া ৰাস্তা হ'ল নহয় আজিকালি ভালেই হ'ল অঁ একপাক দুই পাক যদি মাৰি দিব পাৰি তেতিয়াও হৈ গ'ল
উম উম কাইলৈ লম্বাতো আহিব হেনো
কাইলৈ আহিব আহিব সি তা ভাল হৈছে
অঁ অঁ মই খবৰ লৈছিলো বাও মেছেজতে
অঁ ৰিপ্লাই দিলে নে
অঁ দিছিলে ভাল হৈছে বুলি কৈছে বাৰু কালিল পামগে বুলিও দিছে অঁ ব মই ভ ভালেই পাইছো অহা পা গাৱৰ লৰাটো আকৌ গাঁৱলৈকে
অ তাৰপৰা এইবাৰ অকমান দীঘলীয়া দিন লৈ আহিছে।
আৰু তোমাৰো লগ এটা হব।
তেতিয়া কথা পাতিব লৈকে লগ এতা নাই জান নে নাই।
সেইটোৱেই গাঁওখনৰ সকলো ল'ৰা এতিয়া বাহিৰতে আছে।
অ একদম নহয় কোনোবাই পঢ়ি আছে কোনোবাই তোৰ কিবা কোম্পানী কামত গৈছে।
আমা এই আমাৰ টাৱাৰ থকা ঘৰত ডাঙ ডাঙৰো নাই জানো?
নহয় নহয় সি ঘৰত আছে ।অ সি মানে নগলে নহয়। পিছত
অ অ।
সৰুটোৱেহে আকৌ তেজপুৰলৈ গ'ল পঢ়িবলৈ।
অ সেইটো গম পাইছো বাৰু সৰুটো কথা সেইটোৱে কেতিয়াবা মেছেজটা দিয়ে মাজে মাজে। ওলায়। ধুমকেতুৰ নিচিনাকে ।উম ধুমকেতুৰ নিচিনাকে। তেওঁৰ মেজটো দিয়ে।
অ মোলেকো দিয়ে।
সেইটোৱেই কথা।
সি আজিকালি অলপমান ব্যস্ত থাকে মানে সিহঁতৰ পঢ়াৰ ৰুটিনটো অলপ হেৰি হবলা।
অ সেইখন স্কুল অ সেই। এ বিদ্যালয় অলপ বেলেগ হেনু অকণমান আমাতকৈ এইবিলাকতকে সেইটো কথা
সেই কাৰণে মানে কি হয় মই তালে ফোন কৰিবলৈ বেয়া লাগে মানে সি কোন সময়ত ব্যস্ত থাকে গম নাপাওঁ যে।
অ অ।
আ। পঢ়ি মেলি থাকে আৰু তাৰপিছত। তাৰ পঢ়াৰ ওপৰত মানে গুৰুত্ব টো বহুত বেছি আমি জানোৱেটো।
অ সি সেনেকুৱাই মানুহ টো।
আহ মানে দিগদাৰ দিবলৈ বেয়া পাওঁ দেচোন।
হয় হয়।
উম।
বাকী ছাব্বিশ তাৰিখ তাৰ পৰা হেৰি নহয় ভাৰতৰ খেল চাবা নাই
ছাব্বিশ তাৰিখৰ পৰা চাব লাগিব।
আয়াট আৰু আয়াৰলেণ্ড
অ গম পাইছো চাব লাগিব উদিয়াই নহয় জানো?
উদিয়াই নহয় এইবাৰ হেই এ টি টুৱেণ্টি।
অ কি কেপ্তেইন কাক দিছে।
এই শ্ৰেয়া চায়াৰ
অ তেতিয়াহলে চাব লাগিব
তাতে হ'ব মানে খেলখন
অ জেনো
অ
অ অ সে ইয়াত দিব নাই জানো জিঅ হত ষ্টাৰত দিব নাই
দিব দিব সেইবিলাক খেল দিব বাও
অ এইকেইদিনত বহুত খিনি খেল চলি আছে ন
অ বহুত চলিছে সেয়া সেইদিনাতো সেয়া আয়াৰলেণ্ড অহ আমাৰ শ্ৰীলংকাৰ লগত আমাৰ বৈভক দেখি যায় নহয় সেয়া
অ দেখিছো দেখিছো বৰ এখন সাংঘাতিক খেল হল কিন্তু
অহ বহুত ৰামফা কোবন দিলে বাও
তাকেইেতো এশলে মাত্ৰ কেইটামান ৰাণ্ডহে থাকিলে
ছয় ৰাণ থাকিল
অ সেয়াহে মানে তাৰ এটা বল বা দুটা বল
অ
হৈ গল তেন্তে আক
বাকী খোৱা বোৱা কৰিছা
খোৱা বোৱা কৰি আছো এই প্ৰথমখন মাত্ৰত কিবা কাজিয়া লাগিছিলে নেকি
অহ তাৰ লগত লাগিছিলে শ্ৰীলংকা এটা মানে তাক গটা মাৰি দিলে
অ
সেইকাৰণে সিও কাজিয়া কৰিবলৈ আহিলে
অ মই মানে এই ৰিলচতহে পাইছো আৰু মানে কি মই ইমান খেলখন ইমান এটা ইণ্টাৰেষ্টিং খেল হব বুলি ভবা নাই নহয়
উম অ
নাইছোৱা আকৌ শুকানামৰ খেলখন
অ অ চাই চাইছিলো সেইকণ কাজিয়া লগাক মানে চচিয়েল মিডিয়াতহে পাইছো
অ ময়ো চচিয়েল মিডিয়াতহে পাইছো
উ এই ইনষ্টাগ্ৰাম বোলা বস্তু এটা আছে ন
উম উম গম পাইছো
কাত হয় বাই
অ বাকী তহঁতৰ এইমাহত গুৱাহাটীলৈ গৈছিলা নেকি নতুন ৰেষ্টুৰেণ্টলৈ তহঁতৰ মাহঁত নতুন ৰেষ্টুৰেণ্টলৈ গৈছিলে নি গুৱাহাটী
অ গৈছিলে
মই ফটো পাইছো
অ অ গৈছিলো
কেতিয়া গৈছিলা
এ সেই তাৰিখে ঊনৈশ তাৰিখে
অ অপেনিঙৰ দিনাই নে তাৰ আগত
অ অপনিঙৰ দিনা
অহ অহ
সুকলমে পাৰ হৈ গ'ল বাৰু সেই অপেনিংটোতো
অহ
মা মানুহো বহুত আহিছিল মাতা খিনি মাতা খিনি মানুহ আহিছেই বাও বহুত
অ এতিয়া এনেই তাত এটা ধুনীয়া চলি আছে ন ব্যৱসায়টো
অ অ চব চলি আছে ধুনীয়াকে আৰু এই বৰষুন বতৰত
খবৰ লৱ নে নাই তই? অ।
বহুত কমতে মানে খাদ্যখিনি ভাল দিয়ে আও।
অ কেনেকুৱা কেনেকুৱা দাম বা?
সেই এশ দছ টকাত এ প সেয়ি চিকেন ফালি সেনেকে।
অ। মানেটো গুৱাহাটীৰ নিচিনা জেগাত মানে কম দামতে দিছে যদি ভালতো দিব
অ কমতে চলিছে ভাল চলিব
উম উম।
উ।
বা ভাল এটা আইডিয়া ললে দেই।
অ সেইটো দছ মানে যোনটো জেগাত খুলিছো নহয়
অ।
বহুত মানে অফিচো আছে আৰু বিদেসু কলেজ বিদ্যয়ালয়ও আছে মানে সেইটো জোগাত সেইখন দৰকাৰী আছিলে।
অহ।
সেই আৰু এতিয়া এটা ভাল ইনকাম কৰিব পাৰিব।
অ তো ধুনীয়াকে চলি থাকিব পাৰিব ঘৰখন।
অ এ বহুত ধুনীয়াকে চলিব।
উম।
মানে হেৰি হেৰিটো বৰ ধুনীয়া জেগাত মানে খোলা বু বুদ্ধি এটা লগালে কিন্তু।
অ হয় হয় তাকে।
এইটো ভাল কাম কৰিছে ঔ।
উম
আৰু এতিয়া বৰ্তমান জনামতে মানে এই চচিয়েল মিডিয়াত এই গুৱাহাটী বাছ বুলি এইটো যে আছে
অ।
তাতো দিছে আপলোড কৰি মানে চলা বিকি যেইম ধুনীয়াকে হৈছে সেইবিলাকৰ ওপৰত।
অ মই দেখিছো নহয় মই মানে কালি ৰাতিপুৱা দেখি পেলাই অলপ ভালকে চাইছো জেগা বো বা তেনেকে বনাইছে?
অ।
দেই বৰ ধুনীয়াকে বনাইছে আৰু বৰ ধুনীয়াকে সজাইছেও।
অ সজোৱা মেলা ধুনীয়া হৈছে।
অ মানে কি সজোৱা মেলাটো হলে কি হয় মানুহখিনিয়ে
সেইট সেইটো
ফটো মাৰিবলৈ বুলিও জোগা এটা পাই যায় ধুনীয়া।
অ আৰু বহি অকমান সময়টো ভাল লাগে।
অ আকতো আৰু তেনেকুৱা চলিল যে দেচোন বেৱহ
হয় হয়। সেই এতিয়া এতিয়া দেখালেকে বাৰু বৰ ধুনীয়া চলি আছে দেই।
অ'। না চলিব, যিমান যিমানে মানে পুৰণা হয়, সিমানেটো ভালহে চলি যায় ব্যৱসায় এটা।
অ' সেইটো হয় বাৰু।
অ' গতিকেতো যিমানেই পুৰণা হ'ব, ভাল হৈ হৈ গৈ থাকিবম একদম লাভ বেছিহে আহি থাকিব।
হয় বাৰু, হয়। মানে, ভা ভালকে খুলিছেই ন? সেইটো হিচাপত একদম ধুনীয়া চলি আছে।
অ' ধুনীয়া চলিছে।
উম। বাকী কেতিয়া? বা গুৱাহাটী-চোৱাহাটী গ'লে মোকো জনাবা, দুইটাই এদিন যাওঁ ঘুমাম।
অ' যাব পাৰি দেই তেনেকে।
অ' কেতিয়াবা গ'লে ক'বা সোমাম।
অ' খেলমাটিত ন?
অ' খেলমাটি
অ' যাব পাৰি।
এই যে, এই বিদ্যালয় এখন আছে। ছাৰ ৰেডিয়েণ্ট ব্লুম বুলি
অ'।
অ' তাৰ কিনাৰতে।
অ' তাৰ কাষতে নেকি?
অ' তাৰ কাষতে।
অ' তেতিয়া ভাল হ'ব, তোৰ আৰু তাতে স্কুলৰ ল'ৰা-ছোৱালীখিনিকো গ্ৰাহক হিচাপে পাই যাব নহয়!
অ' গোটেই অফিচ এটা, অফিচ আছে, তাৰপা এইবিলাক গাড়ী-মটৰৰ ডিলাৰো আছে।
অ'।
মানে বহুত
অ' তেতিয়াহ'লে চাগে ৰাতিপুৱা খোলাৰ পৰা একেবাৰে বন্ধ কৰালৈকে চাগে আজৰিয়ে নাপায়।
অ' ৰাতিপুৱা সাতটা পৰা ন-দশটালৈকে ৰাতি।
অ'।
অপেনিঙটো
ঠিকে আছে, ঠিকে আছে।
বাকী মই, এই খাই বৈ আকৌ অকমান পঢ়িব লৈছো আৰু।
অ' কি পঢ়িবি এতিয়া?
এই কাইলৈ পৰীক্ষাটো আছে যে, তাৰ ওপৰত পঢ়িব লাগিব কিবা।
অ' পঢ়িবি, খৰচি মাৰি পঢ়িবি গম পাইছ নাই?
অ' অ'।
আজিকালি আকৌ প্ৰশ্নবোৰতো, উম। একদম পাঠৰ মাজৰ পৰাহে দিয়ে, গতিকে তোৰ পাঠ তোৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থাকিলেহে পাৰিবি, পৰীক্ষাত লিখিব।
গম পাইছোঁ
গতিকে পঢ়া শুনাত মন দিবি ভালকে পঢ়িবি
অ পঢ়ো বাও পঢ়াটো ভালকে
আও ৰাতি টোপনি খতি নকৰিবি
এ নকওঁ নকওঁ এইটো কৰিলে বেয়া মানে
হয়
সেইটো মানে বৰ হেৰি হয়
গাটো কেলেং মেলেং লাগি থাকে তাৰপৰা বিদ্যালয়ত গৈ টোপনি ধৰে
অ সেইটো উঠিবলও মন নাযায়
অ সেইটোৱে সেইবোৰে
তেনেকুৱা হয় অহ
হাআ
বাকী তেতিয়া হ'ব ময়ো অলপ পঢ়ো
অ হ'ব তেতিয়া দে প
অ তুমি খায় লোৱা
অ হ'ব